কি খবৰ?
ভাল ভাল।
হেৰি দ মোৰো ভাল দিয়া ভাত খালা?
ভাত নাই খোৱা খাম আৰু বনাই আছে।
অ' ঠিকে আছে।
কিহৰ বাবে ফোন কৰিলা?
এই আমাৰ অসমৰ বা ভাৰতৰে যৰেই হক আৰু আমাৰ গোটেই যিহেতু খাদ্যৰ শৃংখলটো আমাৰ বহুত বেয়া হৈ গৈ আছে খাদ্যৰ ব্যৱস্থাটো। তাৰে ওপৰতে আলোচনা কৰিবলৈ ফোন কৰিলোঁ তোমাৰলৈ।
অঁ, খাদ্য ব্যৱস্থাৰ ওপৰত নেকি?
অঁ, খাদ্য ব্যৱস্থাৰ ওপৰত। আমাৰ মানে কি ধৰা খাদ্য ব্যৱস্থাটো ধৰা পুষ্টিকৰ নহয় আমাৰ বস্তু। আমাৰ খাদ্যত অকল প্ৰটিনটো থাকে নাম মাত্ৰ। তাৰ বিপৰীতে থাকে আমাৰ। অ যোনটো আমাক দেহত দৰকাৰ বিশেষকে প্ৰটিন। সেই প্ৰটিনটো। বাহিৰে আমি সকলোবোৰ বস্তু পাওঁ কিন্তু প্ৰটিনটো নাপাওঁ।
হয়।
আমি এতিয়া আমাৰ খাদ্যত ভাৰতীয় বা অসমৰ খাদ্যত আমি। অকল খাওঁ ক্ৰাফছ। কাৰ্বন ডাই অক্সাইড অকল কাৰ্বন ডাই অক্সাইডে খাওঁ আমি। কাৰ্বন ডাই অক্সাইডটো খালে আমাৰ প্ৰ'টিনৰ কাম নকৰে ন? সেইয়াই আৰু সেইটো কাৰণে। সেইটো কাৰণেতো মানুহবিলাক এতিয়া বৰ্তমান বেমাৰী হ'বলৈ গৈ আছে। মানুহবিলাকে বুজিয়ে নাপায় প্ৰটিনৰ অভাৱ কি? প্ৰটিনৰ অভাৱত কি কি বেমাৰ হয়! কি কথা নে কি?
হয় বাৰু, এতিয়া তুমি এটা মানুহ এজনৰ গ্ৰ'থৰ বাবে বা সুস্থ থাকিব বাবে বা গ্ৰোথৰ বাবে তোমাৰ এতিয়া কি প্ৰয়োজন হয় প্ৰটিন, ভিটামিন, আয়ডিন কাৰ্বহাইড্ৰেট এই সমূহ বস্তু মানে জৰুৰী হয়। কিন্তু আমাৰ এতিয়া ভাৰতবৰ্ষৰ খাদ্যবোৰত সেইবোৰ পোৱা নাযায়। আৰু চাব! কলে তুমি যদি চোৱা এতিয়া, ভাৰতবৰ্ষৰ আগৰ কালৰ! কৃষি ব্যৱস্থাৰ খাদ্যসমূহ আৰু বৰ্তমানৰ কৃষি খাদ্য সমূহৰ মাজত তুমি এটা। ডাঙৰ ডিফাৰেন্ঞ্চ পাবা।
অঁ হয় বাৰু!
আগৰবিলাক তোমাৰ আগৰ, আগৰ খেতি কৰিবলৈ যোনবিলাক শাক-পাচলি পোৱা হৈছিলে বা! খাদ্য পোৱা হৈছিলে ধান চাউল এইবিলাক পোৱা হৈছিল সেইবোৰ আছিলে অৰ্গেনিক!
অৰ্গেনিক এতিয়া সব ৰাসায়নিক পদ্ধতিৰে উৎপাদন কৰা হয় ন।
উম এতিয়া চব ৰাসায়নিক, এতিয়া চব সাৰ মিহলি কৰি পেলাই ডাঙৰ কৰা হয়।
উম! ডাৰ ঘৰত দিলে বেমাৰো বেমাৰ হৈছে।
শাক পাচলিৰ! পৰিৱৰ্তে তুমি এতিয়া যদি মুৰ্গী, মুৰ্গীৰ কণী! হাঁহৰ কণী এইসমূহত! তুমি বেজি দি পেলাই, বিভিন্ন বেজি দি পেলাই এইবিলাক ডাঙৰ কৰা হয়। এটা মাংসৰ পৰা লৈকে কণী সকলো।
উম! এইবোৰতো আজিকালি ভেজাল হ'ল।
উম! ভেজাল, ভেজালটো মানে এতিয়া তোমাৰ! চব বস্তুতে এতিয়া, খাদ্য চব বস্তুটো তুমি! কিহৰ কথা কিবা, চব খাদ্যতে তোমাৰ এতিয়া ভেজাল।
উম! একে শাক পাচলিৰ পৰা চাউল লৈকে। বহুতো আজিকালি প্লাষ্টিকৰ চাউলে ওলাইছে বুলি মানুহে কয়।
সেইটোতো হয় বাৰু!
উম! সেইটোৱে আৰু! আমাৰ খালি খাদ্য শৃংখলা আৰু আমাৰ এতিয়া আগৰ! আমাৰ, আমাৰ মা দেউতাসকলে প্ৰটিন বস্তুটো বুজি নাপায়। সিহঁতৰ মতে ভোক লাগিলে অকল ভাত খায়।
উম সেইটো হয় বাৰু!
প্ৰটিন বস্তু বুজি নাপায়, তেওঁলোকক বুজাব গ'লেও! কয় আমি বহুত আগৰে পৰা এইটো বস্তুৱে খাই আহিছো, এতিয়া তুন্তে এতিয়া! বেলেগ খালে কি হ'ব কিহৰ প্ৰটিন আৰু আমাৰ মানুহে ডিম খাব নিদিয়ে ডিম এটা খালে ক'ব পেট বেয়া হ'ব তাতকে অধিক খাব গ'লে কয় পেট বেয়া হ'ব কিন্তু ডিম ডিমটোৱেতটো কেতিয়াও অপকাৰ নকৰে ডিমটোতো এটা প্ৰটিনৰ এটা চৰ্চ
প্ৰটিনৰ চৰ্চ হয় সেইটো জানো কিন্তু তুমি দিম তেতিয়া মোৰ হিচাপতো ঘৰৰ ডিমটো খাব লাগে
উম হয় বাৰু ফাৰ্মৰ দিমটোো খোৱাতকে ন
ঘৰৰ ডিম তুমি যিমান খালে তোমাৰ অপকাৰ নকৰে কিন্তু ফাৰ্মৰ ডিমটো তোমাক অপকাৰ কৰিব পাৰে
উম হয় বাৰু কথাটো কিন্তু আমাৰ মানুহৰ আৰু এটা বেছিক ধাৰণা আৰু যে! ডিম সৰকৈ খালে পেট বেয়া হ'ব বা বেমাৰত পৰিবি! সেইবোৰ আমাৰ বেছিক ধাৰণা আৰু মানুহবোৰৰ! কিন্তু তোক ডিমৰ পৰাতো কেতিয়াও মানুহ বেমাৰ নহয় ন! ডিমৰ পৰা মানুহ উপযুক্ত প্ৰতিোধসমূহ প্ৰায় দেহৰ শৰীৰটো চলাচল কৰিবৰ বাবে
কথাটো হয় বাৰু
উম সেইটো কাৰণে সেৱে আৰু এতিয়া তুমি কি খোৱা বোৱাটো জিম মাৰিলে ৰুম এইটো ভাল বস্তুৱে খাব লাগিব
তুমি খাব লাগিব পনীৰ খাব লাগিব তুমি পনিৰ খাব পাৰা মাংস খাব পাৰা
উম হয় বাৰু
এই সময়ত খাব পাৰাৰে এইসময়ত অতি অতিমাত্ৰা পৰিমাণে প্ৰটিন থাকে ভিটামিন থাকে
আৰু এতিয়া বৰ্তমানতটো হেৰি বস্তুবিলাকো বেয়া হৈ গৈছে ন ফাষ্টফুড হওক ফাষ্টফুডটোতো আনহেল্ডিয়ে তাৰ ওপৰিঞ্চি বিভিন্ন হোটেল বিলাকতো খানা কোনো অ খানাবোৰতো কোনো উম
ষ্ট্ৰি ফুড বিলাকত তোমাৰ কি কৰা হয় এসপ্তাহ পুৰণি তেলতে তোমাৰ ভাজি পেলাই মানে চাৰ্ভ কৰে কাষ্টটমাৰ বিলাকক
ডাঙৰ ডাঙৰ হোটেলতো আজিকালি হয়
ডাঙৰ ডাঙৰ হোটেল বিলাকতো একেই বাৰু
উম সেইটো মানে মানে আজিকালি ঘৰত বনোৱাটো বাহিৰে বেলেগত বেলেগত খোৱাটো তোমাৰ অলপ মানে আনহাইজেনে হৈ গৈছে ন
আনহাইজিন আৰু ৰিস্কি আৰু আনহাইজিন হাইজিনটো হাইজিনৰ ওপৰত কথাই ক'ব নোৱাৰি আমাৰ ষ্ট্ৰিট ফুডবিলাক ম'ষ্ট আনহাইজিন যদি ফুড ক'ৰবাত পোৱা যায় আমাৰ ষ্ট্ৰ্ৰীটতে পোৱা যায়
উম কিন্তু বিদেশৰ ষ্টেট ফুডবোৰ ইমান এনেকুৱা বেয়া নহয় আমাৰ ইণ্ডিয়াৰ বা ভাৰতৰ হেৰি অসমৰ যিখিনি সিহঁতি হাইজিনটো বহুত মেইনটেইন কৰে ন আমাৰতো হাইজিনৰ নামত একোৱেই নাই কিন্তু কিন্তু গোটেই চাব গ'লে বহুত মানে বেছিভাগ জেগাতকৈ আমাৰ ভাৰততে আমাৰ ভাৰতৰ খাদ্য ভাণ্ডাৰ বহুত আমাৰ ভাৰতত বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় বাহিৰত যেনেকে অলপ খাদ্যত বাহিৰতকে মানে আমাৰ ইয়াত খাদ্য বহুত খাদ্য ভাণ্ডাৰ বহুত
সেইটো হয় কিন্তু তুমি এতিয়া চাব গ'লে আমাৰ ষ্ট্ৰিটত ফুড চাৰ্ভ কৰোতে তোমাৰ গ্ল'ভছে নিপিন্ধে
নিপিন্ধে আৰু তোমাৰ এতিয়া বৰ্তমান চোৱা‌ ওম আমাৰ ইয়াত খাদ্য ভাণ্ডাৰটো বেছি হ'লে কি হ'ল আমাৰ ইয়াতে বেমাৰী মানুহৰ সংখ্যা বেছি হৈছে খাদ্যতো এটা বায়ু প্ৰদূষণ বা পানী প্ৰদূষণ খন এইবোৰৰ লগতে খাদ্যতো এটা ডাঙৰ তাত ভাগ আছে ন খাদ্য বেয়া হোৱাৰ কাৰণেতো বহুত মানুহ বেমাৰ আজাৰত পৰিছে
উম হয় বাৰু আমাৰ আমাৰ মানে এতিয়া তোমাৰ ভাৰতবৰ্ষত মানুহসমূহ বেছি অসুস্থ মানুহৰ মৃত্যু হোৱাৰ বৃদ্ধি বৃদ্ধি হোৱাৰ কাৰণও এটা খাদ্যই
উম খাদ্য সেয়াই খাদ্য ফলতে মানুহ ধৰি লওক বেমাৰ আজাৰ পৰিছে অ এতিয়াতো উম এতিয়াতো আমাৰ ইয়াত বুঢ়া মানুহ বৃদ্ধ লোক দেখিবলৈ নোপোৱা হৈছে ষাঠি বছৰে ধৰি লোৱা জোখৰ আৰু তাতকে বেছি ধৰি লওক মানুহ বেছি বছৰ জীয়াই নাথাকে উম বিভিন্ন বিভিন্ন বেমাৰে বিভিন্ন বেমাৰে পাইছে
উম কম কম বয়সতে বিভিন্ন ধৰণৰ বেমাৰবোৰ দেখিবলৈ পোৱা গৈছে
উম সেইয়া আৰু আমাৰ খাদ্য শৃংখলতো খাদ্যটো বেয়াই আমাৰ এইটো ওপৰত গুৰুত্ব দিব লাগে চৰকাৰে বৰ্তমান নে কি চৰকাৰে ধুনীয়াকে হোটেল বিলাকত বা ঘৰত বনোৱাতোতো হাইজিনে থাকে থাকে কাৰণ কিয় ঘৰত বনোৱা খান খাদ্যটো পৰিষ্কাৰকেই মানুহে বনায় সকলোৱে চব্জি পাচলিবোৰতো বেয়াই কিন্তু সেইবোৰ আমি যদি ভালকে ধুই কৰি খাওঁ ভালকে সিজাই খাওঁ তেতিয়া তাৰ পৰা পাচলিয়ে হয় বাৰু কথাটো কিন্তু সকলোতো খেতি কৰিব নোৱাৰাৰে ন ঘৰত যিবোৰ বাহিৰৰ পৰা কিনা হয় সেইবোৰ ধুনীয়াকে ধুই অলপ ভালকে সিজাই পাৰিলে গৰম পানীত ধুব লাগে গৰম পানীত ধুই বা বেকিং চ'ডা দি ধুই পেলাই সি তাৰ পৰা বীজাণু বিলাক মু কৰি ধুনীয়াকৈ তোমাৰ সিজাই পেলাই তাৰ পিছত খাব লাগে বিশেষকে মানুহে খাদ্যবিলাক ঘৰৰ ভিত ভিতৰতে বনাই ঘৰতে খাব লাগে বাহিৰৰ খাদ্য মানুহে অকণমান হেৰি কৰিব লাগে। মানে পৰিহাৰ কৰিব লাগে খাদ্যবোৰ।
হয় বাৰু তুমি কোৱা কথাটো।
তেতিয়া চাগে আমাৰ বেমাৰবিলাক কমিব আৰু চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে যে প্ৰতিখন হোটেলতে বা। ৰাস্তাৰ চাইডৰ যিকোনো হোটেল বা ঘুমটি সেইবোৰত চৰকাৰৰ মান মানুহ নিৰ্দিষ্ট অফিচাৰ গৈ তাত পৰ্যবেক্ষণ কৰিব লাগে যে সেইখন হোটেলত খানা কেনেকুৱা বনাই কিমান দিনৰ খানাত থয় সেইবোৰৰ ওপৰত অলপ পৰ্যবেক্ষণ কৰিবলৈ সিহঁতে কিমান দিনৰ তেল ব্যৱহাৰ কৰে কি তেল ব্যৱহাৰ কৰে কি বস্তু আনি পেলাই। বনাই হাইজিন মেন্তেন কৰে নে নকৰে ভালকে ধুৱে নে নোধোৱে। চ চাই পেলাই ভালকে। পৰ্যবেক্ষণ কৰিহে সেই দোকানখন চলিবৰ বাবে উপযুক্ত বুলি নিৰ্ধাৰণ কৰিব লাগে কাৰণ কিয় আজিকালি য'তে ত'তে দোকান দিছে মানুহে। দোকান দিয়াৰ ফলত একো কোনো হাইজিন মেইনটেইন নকৰে যেনেকে তেনেকে বনাই চবকে খুৱাইছে আৰু সেই খোৱাৰ ফলতে মানুহৰ বেমাৰ পৰিছে। সেই যেনেকে তেনেকে দোকানবোৰ খুলিব নিদি নিৰ্দিষ্ট এটা হেৰি দি পেলাই যদি খোলা হয়। যে এইটো বস্তু এনেকে হাইজিনটো মেইনটেইন কৰি খোলা হয় তেতিয়া মানুহবিলাকো নিশ্চয়। বেমাৰৰ পৰা দূৰত থাকিব নেকি কয়।
হয় হয়।
সেইটোৱে মোৰ ভাৱধা তেনেকুৱা আৰু তেনেকৈ হ'লে লাভ হয় ধৰি লওক। কাৰণ মানুহটো জি জি জীয়াই থাকিব লাগিব ন জীয়াই থাকে। জীয়াই থাকিবলৈ হ'লে আৰু খাদ্যটোওতো ভাল হ'ব লাগিব খাদ্য খাই যিহেতু মানুহে জীয়াই থাকে। সেইটো কাৰণে আৰু ভাবি চাব লাগে চৰকাৰে এইটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগে খান খাদ্যটোৰ ওপৰত।
উম, মোৰ হিচাপত। চৰকাৰ তোমাৰ বিশেষকে বিদ্যালয়সমূহত চৰকাৰী বিদ্যালয় যে। খাদ্যব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।
উম আৰু শিশুসকলে বহুত বেয়া খাদ্য খাই থকা হয়!
তাৰ ফলত তেওঁলোকৰ গ্ৰথটো নহয়! এতিয়া তোমাৰ আমাৰ ভাৰতবৰ্ষত যোনবোৰ খাদ্য চাৰ্ভ কৰে। সেইবোৰ শিশুবিলাকৰ বাবে। তেওঁলোকৰ গ্ৰথৰ বাবে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বাবে মুঠিয়নালটি।
উম, হয় বাৰু।
চাবলগীয়া কথা এইটো এতিয়া তোমাৰ ভাৰতবৰ্ষৰ পৰিৱৰ্তে অন্যান্য দিশসমূহত তোমাৰ। বহুত হাইজেনিক আৰু বহুতো মানে প্ৰটিনযুক্ত আৰু ভিটামিনযুক্ত খাদ্য চাৰ্ভ কৰে।
বিশেষকৈ আমাৰ বৰ্তমান খাদ্য ব্যৱস্থাত চবকে আমাৰ আমিতো বুজি পাওঁৱেই, আমাৰ নৱ প্ৰজন্মই কিন্তু সেই আমাৰ পিছৰ। প্ৰজন্মক বা আগৰ প্ৰজন্মকো ভালকে বুজাই দিব লাগে যে খাদ্য মানে অকল কাৰ্বনডাই অক্সাইড বা হাইড্ৰজেন নহয় বা সেইবোৰ নহয় আইৰণ সেইবোৰ নহয় খাদ্য মানে অকল প্ৰটিন প্ৰটিনৰ যাতে আমাক ভৰপূৰ থাকে সেইবোৰত অলপ গুৰুত্ব দিয়াতো দৰকাৰ অকল যে কাৰ্বহাইড্ৰেটে খাই পেলাই যে মানুহ জীয়াই থাকিব অকল কাৰ্বহাইড্ৰেটে খাদ্য নহয় সেইটো মানুহখিনিক জনোৱাতো বেছি দৰকাৰ বৰ্তমান সময়ত কাৰণ মানুহৰ মই এটা তথ্য পোৱা মতে মানুহৰ দেহত মানুহ জীয়াই থাকিবলৈ হ'লে প্ৰতিদিনে মানুহজনৰ যিমানখিনি ৱেইট বা ওজন সেই ওজনটোৰ সমান প্ৰটিন দিনটোত মানুহটোৱে এবজৰভ কৰিব পাব লাগে মানে দেহত সেইটো ইমানতো মানে প্ৰটিন থকা বস্তু খাব পাব লাগে কিন্তু আমাৰ মানুহে নাই সেইবোৰতো নাখায়েই, অকল খায় কাৰ্বনডাই অ কাৰ্বহাইড্ৰেট এইবোৰে খায় সেই প্ৰটিনটো যেতিয়া মানুহে নিজৰ দেহৰ জোখেৰে ল'ব তেতিয়াতো প্ৰ প্ৰটিনটো যেতিয়া নিজৰ দেহৰ জোখত ল'ব তেতিয়াতো এনেও মানুহ বেমাৰ আজাৰ নহ'ব, সেই বেমাৰ আজাৰ যোনবিলাক বীজাণু সেইবোৰৰ সৈতে যুঁজ কৰি বে বীজাণুটো ম মৰিব সেই প্ৰটিনটোৰ হেৰি দি জৰিয়তে প্ৰ'টিন তেতিয়াহে আমি যুঁজিবলৈ বেমাৰটোৰ লগত যুঁজিবলৈ গাত জোৰ পাম কথাবোৰ তেনেকোৱা আৰু ঠিকে আছে তোমাৰ লগত কথা পাতি ভাল লাগিলে গ্ৰুপত আজি সবিশেষ জানিলো, ভাল লাগিলে।
হয়, হব দিয়ক
উম, ঠিকে আছে হ'ব দিয়ক ৰাখিছো হ'ব দিয়া ন ৰাখিছো উম উম উম